কোৱা
কি কৰি আছা।
মই এনেই আছো। তুমি?
মইও এনে আছো। চাহ পানী খালা?
অ বনাই আছে বাই।
হয়নেকি অ। খবৰ পাতি ভালনে তোমাৰ?
হয় খবৰ পাতি ভাল। তোমাৰ?
অ মোৰো ভালে আছে আজি অলপ আহ খানা বনোৱাৰ বিষয়ে কথা পাতো। তোমাক কেনেকুৱা ধৰণৰ খানা বেছিকে বনাইকে ভাল লাগে।
মই বেছিকৈ মানে খানাতো নবনাওঁ বেছি মই বেছি ভাগ নহয় মানে ফাৰ্ষ্ট মোৰ তেনেকুৱা ধৰণৰ বস্তু বিলাক বেছি বনাই ভাল যেনে আমাৰ বিহু সময়ত আমি পিঠা বনাওঁ ন পিঠা মই বনাই বৰ ভাল
হয় নেকি আঁহ অঁ তেনেকুৱা এনে পিঠা চিঠা বনোৱা মানে ঘৰত
অঁ হয় মই পিঠা বনাওঁ
উম কি কি কি খায় ত বেছি ভাল লাগে তোমাৰ
মোৰ তো বেছি তেল পিঠা বেছি খাই ভাল পাওঁ
হয় নেকি আঁহ এনে তোমাৰ ঘৰত আঁহ তেল পিঠা আৰু কি কি পিঠা বনাই
অঁ আমাৰ ঘৰত তেল পিঠা বনাই আৰু আঁহ তিলৰ লাডু মুড়িৰ লাডু বনাই আৰু তাৰে পিছতে উম যেনেকৈ বৰা চালৰ পিঠা বনাই আৰু কেক ওঁ বনাই আমাৰ
সেয়া
হয়
ঠেকুৱা ঠেকুৱা খাই ভাল পোৱা নে?
হয় ভাল পাওঁ বৰ ভাল পাওঁ ঠিকুৱা খাই
হয় নেকি
ঠেকুৱা দুই প্ৰকাৰৰ হয় ন এটা এটা শুকান ঠেকুৱা হয় যিটো আমি মানে আনটো অলপ ন ক খানি কেনে এইটো বনাওঁ আৰু এটাতো মানে বুত ভালদৰে খানাই মানে পানী চানী দি কেনে এটাতটো ড্ৰাই ফ্ৰুট দি কেনে বনাই আৰু এইটো এনেই চিম্পল কে বনাই
হয় নেকি আমাৰ ঘৰতো তেনেকুৱা বিহু চিহুত এনেই বনায় কি বনায় ক'ব গ'লে এইটো গোল গোলকৈ ৰুটি বনায় এইটো আমাৰ ৰুটিটো সেইটো তোমাৰ শিয়াল ৰুটি বুলি কয় আৰু
হয় হয় মই খাই পাইছো চেল
অ অ পিঠাৰ নিচিনা থাকে এইটো তিলৰ তোমাৰ তিলৰ আচ আ ৰৰ লগত খাই বৰ ধুনীয়া লাগে। আৰু তোমাৰ আমাৰ ফেষ্টিভেল অ ফেষ্টিভেলতে বনাই আমাৰ যেনেকুৱা অ দুৰ্গা পূজাত কালী পূজাত বনাই আমাৰ ফেষ্টিভেলত সেইটো পিঠাটো বেছিকে বনায়। আৰু তোমাৰ অ ঘৰত টো এনেই আমি তেনেকুৱাকে নাখাও সেইটো বনালে খাও আৰু বেছিভাগ আহ বিহুত আমি আহ তেল পিঠা লাৰু সেইবোৰ খাইকে ভাল পাওঁ তুমি এনে বিহুত কি কি বনগে বেছি কি কি ভাল পোৱা?
হয় মই বেছিকে তেল পিঠা বনাও মানে লাৰু বোৰ বনাও বেছি লাৰু ম মাহেতে কৰে আৰু ন আৰু তেল পিঠা মানে মই নিজে বনাওঁ আৰু মই বেছি খাই তিলৰ লাডু খাই বেছি ভাল।
অ তিলৰ লা্ডু অ মোকো বেছিকে ভাল লাগা তিলৰ লাডু নাৰিকলৰ লাডু তাৰ পিছত আহ তিলৰ লাডু মোৰ ফেভৰেট নাৰিকলৰ লাডু আৰু ফেভৰেট আৰু তাৰ পিছত তোমাৰ আহ তিল পিঠা যে বনাই হয়। সেইটো সেইটো মোৰ ফেভত বৰ ভাল লাগে।
হয় আৰু তুমি যে কলা তোমালোক ফেষ্টিভেলত যিটো পিঠা বনাই ন চেলৰটিটো কেনেকুৱাকে বনাই কব পাৰিবা নে অলপ
অ কেনেকুৱাকে বনাই মানে আমাৰ সেইটো বনাবৰ কাৰণে চাৰি পাঁচটা বস্তু যোগাৰ লাগে যেনেকুৱা ধৰা অ মই য়া লাগিল চুজি লাগিল তাৰ পিছত তোমাৰ নাৰিকল দিব লাগে তাতে ময়দা চুজিক তোমাৰ আহ আৰু তাতে অ অলপ অ চৌডাহাৰ চৌডাহাৰটো অ মানে সেইটো মানে বি এ বিষৰকে পানীত দিকে অলপ ঘুলিকে থৈ দিব লাগিব চৌদা সাৰ দি কে তাৰপিছত নাৰিকল নাৰিকল সৰু সৰু কাটিকে দিব পাৰি। আৰু চেনি লাগিব চেনী চেনী তোমাৰ বেছি মিঠা খালে বেছি মিঠা দিব পাৰিবা অলপ কমকৈ মিঠা খোৱা কমকৈ দিব পাৰা। তাক তুমি দুই তিনি তিনি ঘন্টা লৈকে থৈ দিবা। তাৰপিছত অ কেৰাহী থাকে এটা কেৰাহী অ কেৰাহীৰ মাজত এটা
হয় কেৰাহী লোৱা কেৰাহিতত বনও ভাল নে মানে এনে নৰ্মেল তহঁত গ'লে বেছি ভাল হয়
এইটো লোহা কেৰাহী ডাঙৰ ঈটৰ কেৰাহী থাকে ন ঈদ বুলি কয় এইটো লোহা নহয় ঈদ টাইপৰ থাকে লোহাও নহয় ঈদ সেইটো কেৰাহিত বনোৱা বেছি ভাল অলপ মতাকে থাকিব লাগে কেৰাহীত তোমাৰ গৰমটো বেছিও নাহক কঠাও ক'ত এইটো কমো নহওক এইটো লিমিটত থাকিব লাগিব গৰমটো তাৰপিছত মাজত এটা ঢাক কণীৰ নিচিনা কিবা থ'ব লাগিব তাৰ চাৰিও পানীকে ডাইৰেক্ট গোল বনাব লাগিব তাৰ পিছত আহ সেইটো অঁ। ভাল হয়। ভাল লাগে সটো সেনেকুৱা বনাইে আৰু তাক আমাৰ তুমি ধৰা ফেষ্টিভেলৰ দিনা ৰা ৰাতিলৈি যেনেকুৱা ৰাৰ বনাই থাকে সটো ফেিভেলৰ কাৰ আল নেক্ আহ বুলি। আৰু সেইটো আমাৰ চলে বহুত ভাল লাগে খাইকিয়।
হয় হয় হয় হয় মইও খাই পাইছোঁ হয় হয় তেজ টো কি মানে তেজ টো তিল পিঠা যি তিল পিঠা খাই পাইছানে তুমি?
হে কি ক'লা তুমি?
তেলপিঠা হয় হয় তেলপিঠা দৰি প্ৰচেছ হয় তাৰ মানে তেলপিঠা অকণ মানে গুৰুত্ব দিয়ে ন? আৰু মানে তোমাৰ তোমালোকেতো খোল তাতে চেলটি তুমি চেনি দিকে দিয়া ন হয় হয় আৰু তেল পিঠা ত গুৰি দি বনাই চেনি দি বনাব পৰা তুমি গুৰি দি বনাই তাত একম চেম প্ৰচেছ নাৰিকলো দিব লাগে বেছিভাগ নাৰিকল নাইদিয়ে চাউৰ গুৰি দি কেনে আৰু অলপ দে থৈ দিব লাগে। মানে চাউলৰ গুড়িতো মানে মিক্স হ'ব লাগিব ন?
অ, আমাৰ তাতেও চাউলৰ গুড়া দিয়া হয়, তুমি ঠিক
হয়, হয় চাউলল গুড়া দিয়ে। আৰু মানে অলপ টাইম চ, চডাও দিয় যিহেতু ফুলিব লাগিব অলপ। তাৰ চদা দি কিনে অকমান থৈ দিয়ে। থৈ দিয়া পাছত মানে তাৰ পাছত যেতিয়া বনাব লাগে। বনালে মানে বেছিভাগ গ্লাচে দি বনাটো
অ, গ্লাছে দি বনোৱা? হয়, হয় মই বহুত ধুনীয়াকে খাইছো গোল, গোল থাকে, সেইবিলাক গ্লাছে দি বনোৱা হয় নেকি?
। বহুতে গ্লাছে দিয়ে বনাই আৰু কৰচ যি হয় ন কৰচ গোল কে যি থাকে।
হয় নেকি?
বহুতে যোনে-যোনে পাৰে সিহতেো বনাই আৰু ন কিন্তু মই মানে ইমান নোৱাৰো। কিন্তু মই গ্লাছ এটি পৰা প্ৰপাৰলি ভাল পাৰো আৰু। হাতেদি বনাও প্ৰায় কৰিছিলো। কিন্তু হা হাতেদি নহয় মানে হাতেদি মানেদি হয় কিন্তু হাতেদি মানে একটো পিঠাটো নহয়। হয়-হয়-হয় জলাৰ চান্স এতিয়া গোলটো নহ'ব মানে গ্লাছেদি কছেৰে দি দিলে মানে। মানে ভুল হয় আৰু।
হয় নেকি? এনে তুমি ফুডচটো এনে বাহিৰৰ ফুডছ বেছি খাইকে ভাল পোৱা না? এনে ইণ্ডিয়ান ফুডছ বছি খাইকে বেছি। ভাল পোৱা যেনেকুৱা ধৰা যেনেকুৱা ধৰা চাইনিজ-চাইনিজ বস্তু হ'ল তোমাৰ এইটো অ' চাইনিজ হল। নুডেলছ, চাওমিন, মমো, সেইবোৰতো চাইনিজ হয় আৰু ইণ্ডিয়ান ফুডটো ক'ব গ'লে, তোমাৰ ইডলি, দোচা সেইবোৰ তুমি সেইবোৰ খাই পাইছা নে ইডলি, দচা। তোমাৰ চাম্বাৰ বিৰিয়ানী হয় নেকি অ ইলি দ
হয়, ইডলিটো অলপ টেঙা-টেঙা লাগে কিন্তু ভালে লাগে খাই কেনে ইডলি আৰু
ইডল ইডলটো টেঙা টেঙা থাকে। তুমি কৰ পৰা খাইছিলা হয় নেকি তাৰ চাটনিটো টেঙা থাকে নেকি? এ মই,
ইডলটো অলপ টেঙা-টেঙা লাগে চাটননি টোতো চামৰতো টেঙা না। থাকে ইমান কিন্তু মানে অলপ ইডলি অলপ টেঙা-টেঙা থাকে। থাকে আৰু বেছি ভাগ ধচাটো মই বেছি খাই পাইছো আৰু মানে ধচাটো আজিকালি বহুতে বনাই ন ইডলি টো বেছি ভাগ নবনাই। আজ ফাষ্ট ফুড বহু দোকানটো যাবা বেছিভাগ ধচা বনাই তে এনে ধচাটো বেছি খাই পাইছো আৰু ইডলিটো মানে বেছি খোৱা নাই আৰু।
অ' তুমি এটোতো চাউৰ চাউদৰ হ'ল ন চাউদৰ বেলেগ-বেলেগ ষ্টেটৰ সেইটো খানা হ'লে ইডলি ডছা। এইটো ভাল লাগে খাইকে, তোমাৰ আমাৰ চাইডৰ তেনেকুৱা ফেমাচ কি হয় ক'ব পাৰিবা। নেকি আমাৰ অসমৰ ফেচ আহ তোমাৰ ফ্ৰুটটো যিহেতু আমাৰ চবে খাইকে ভাল পায় আৰু নামো আছে তাৰ
হয় এইটো এইটোতো আমি কলোয়ে ন অসমত খাধ্য় ুপ তে তিলৰ লাডু দি পিঠা দৈ চিৰাাই হয় ন আৰু এইটো ফা ফুডৰো বেছিভাগতো চাইনা মানুহবোৰেই হৈছে চাইনা নুডলছ বোৰে হয় এতি ম'ম' চ মমতো এইগিলো ত বিৰৰ ে ঘৰৰ পৰা আহিছে ন
অ তুমি তুমি ফ ফুড চবচে ভাল বেষ্ট ফাষ্ট ফুডটো কি কোৱা যিহেতু আমাৰ আহ শৰীৰৰ কাৰণে সুস্থ আৰু ভাল ৰাখে তাৰ কাৰণে তুমি কোনটো ভাবিবা তুমি আমাৰ শৰীৰৰ কাৰণেও ভাল যিহেতু হেল্ল'
অ শৰ খানি ভাল লাগা ত ফাষ্ট ফুড টো এ এনেকুৱা ফাষ্ট ফুডটো নহয় যিহেতু আমাৰ যিিকোনো ফাষ্টফুড যিিকিনো বস্তু খাবা বেছি অভাৰ হৈ গ'লে তো বেয়াই হয় ন
অ হয় তুমি ঠিকে ক'লা কিন্তু কিছুমান ফাষ্ট ফুড থাকে নহয় তোমাৰ আহ ফাষ্ট ফুডৰ দোকানত থাকে সেইটো খাব পাৰা আমাৰ শৰীৰৰ কাৰণে ভাল তুমি তেনেকুৱা বস্তু কিবা জানা নেকি
হয় হয় এনেকুৱা বস্তুটো যেনেকুৱা ফ্ৰাই ৰাইচ ফ্ৰাই ৰাইচ খালে ইমান প্ৰব্লেম নহয় ফ্ৰাই ৰাইচ যিহেতু চাউলে হয় ন ভাত তেদি যেনেকুৱা বনাই ন সেইটোতো অলপ চাহ তেলত দিয়া থাকিো অলপ বেয়া কিন্তু এনেতো ভাতৰ মানে যেনেকুৱা প্লাও টাইপ বনাই দিয়ে ফ্ৰাই যেনেকুৱা অলপ তেল দিব লাগে কিন্তু চিকেন ফ্ৰাইড ৰাইচ আৰু এইগিলা তেলতটো চবতে দিয়ে ন কিন্তু ফ্ৰাইড ৰাইচটো অলপ মান ভাল হয় যেনেকুৱাে চিকেন চামিন এইিল ম'মো চিক কি বেছি ভাই এইটো ম ময়দা দি বনাই ন উ তে ময়দাতটো আমি খালে মানে আমাৰ কাৰণে বহুত প্ৰব্লেম হয় পেটৰ কাৰণে সেইটো কাৰণে ফ্ৰাইড ৰাইচ খাাত বেছিভাগ ফ্ৰাই ৰাইচ ৰল এইগিলা খালে মানে ভালে বছিভাগ প্ৰব্লেম নহয় আৰু
অ তুমি ঠিকে ক'লা মই কোৱা মতে তোমাৰ বেছিকে ভাল বস্তুটো হ'ল তোমাৰ আজিকালি ফাষ্ট ফুডৰ দোকানত চাবা আহ এভৰিথিং তোমাৰ চব আহ ফল মূলৰ কাটি কাটিকে তোমাৰ পিচ পিচকে থয় সেইটো খোৱাত ম শৰ কাৰ বে হয় যিহু যাতে ফল মূলৰ ভিটামিন থাকে তাতে আৰু কিছুমান ফ দোকানত কি মিল্ক শেক বনাই অ মিল্ক শেক অ মিল্ক চেক কো বনাই থ ৰাস্তাত আজিকালি বৰ ভাল লাগে এইবোৰ খাইকে আৰু তোমাৰ অ যেনেকুৱা চাওমিন হল ম'ম' হল সেইবোৰ খালে মানে তোমাৰ এ বেছিকে খালে মানে তোমাৰ গাটো বেয়া হয় আৰু যিহেতু আমাৰ অ যিহেতু চাইনাৰ মানুহে বনাই নহয় সিহঁতে ডাইৰেক্ট পটেটৰ বনাই আহ নহলে নেচৰেেল খায় সিহঁতে আমাৰ ইয়াতে বনোৱাাতো ময়দা বা আটা সেইবোৰৰে বনোৱা হয় সিহঁতে যি যি খায় তোমাৰ ধৰা নুডেলছ হল সিহঁতৰ নেচেৰেল তোমাৰ ধৰা পটটৰ মিহি কৰি সিহত ধুই ধুই পুৰা বনাই সেইটো সেইটো খ খোৱটো ইমান শৰীৰৰ কাৰণে ভাল হয় আৰু আমাৰ যিহেতু ইয়াতে বিক্ৰী কৰে সেইটোতো তোমাৰ ডুপ্লিকেট হয় সেইকাৰণে তোমাৰ গাৰ কাৰণে শৰীৰৰ কাৰণে বেয়া হয়
হয়
অ ঠিক আছে দিয়া আজি জ কৰে ন মানে
হয় ঠিক আছে দিয়া